কি কৰিছা।
মই এইয়া বহি আছো তুমি-
অ মইয়ো আছো এনেই
অ ভাত পানী খালা তুমি-
খালোঁ খালোঁ তুমি খালা- অ কিহৰ লগত-
কিহৰ লগত মানে তোমাৰ মই হেৰি ভাত মানে পৰঠাই খাই আহিছিলোঁ ৰঙাপাৰাত। এ কৰ'বাত গৈছিলোঁ যে।
অ'
আহি এতিয়া আকৌ মানে বনোৱা নাই। বনাম বনাই সন্ধিয়া খামৰ আৰু
অ' অ' বাকী খবৰ খাতি ভালে।
অ' ভালেই তোমাৰ
অ' অ' মোৰো ভালেই বাৰু
তুমি কিহৰ লগত খালা ভাত?
মই
উম বাহ অ'
মাহঁতৰ আহ মাহঁতৰ ভালেই। তোমালোকৰ ঘৰৰ মানুহৰ চবৰে ভালেই নেকি?
ভালেই, ভালেই ।তোমালোকৰ?
আমাৰো ঠিকেই আছে।
অ' তোমাক এটা কথা সুধিম মানে। তে তুমি কি কৰি আছা, এতিয়া এনে?
মই এতিয়া এনেই একে।
কেনা পায়। মেট্ৰিক
ভাবিছো বিজনেচ এটা কৰিম বুলি।
অ'। চে অ ৰখা অ' এতিয়া। তোমাৰ মানে মই কম বুলি ভাবছো। ছিলো। সেয়া কি কয় তোমাৰ হায়াৰ চেকেণ্ড মকট ন পাই। এ কিবা ইনকাম বিজনেচ-চজনেচ কৰিব মন আছে নেকি তোমাৰ?
অ' কৰিম ভাবিছো মই।
অ'ময়ো কৰিম বুলি ভাবিছো। মানে পাৰ্টনাৰ লাগে।
অ' হ'ব আৰু মই ভাবি থৈছোতো কৰিম দিয়া। একেলগে।
মানে বেছি ইনভেষ্ট কৰিব নালাগে ।ধৰা, লাফোৰ কৰিলে মানে লাফোৰ কৰিলে মানে লাফ ক'তো হ'ব ধৰি লোৱা মাছৰুমৰ।
অ' তাকে কি কৰিম বুলি ভাবিছা?
উম, মইতো মই তিনিটা ভাবি থৈ দিছো তোমাৰ।
অ' কি, কি বা এতিয়া?
মাছৰুম তাৰপিছত আকৌ তোমাৰ মুৰ্গী ফাৰ্ম। আৰু তোমাৰ গাহৰি ফাৰ্ম।
অ'এতিয়া তোমাৰ হেৰি কোনটো লাভ
মানে তোমাৰ চবতকে বেছি লাও হোৱাৰ ভিতৰত তমাৰ মছৰুমটো আছে কাৰ তাত তুমি এটা টাইম দিব লাগিব। আৰু তোমাৰ সেইটো ধৰি লোৱা ইনভে ইনভেষ্টো বেছি কৰিব নালাগে। কম কৰিব লাগে।
আহ।
তেনেকুৱা।
হ'ব বাৰু।
এতিয়া ধৰি লোৱা আমিতো আমাৰ এতিয়া চোৱা বাঁহ আছে, খেৰ খেৰ আছে ধৰা। ওচৰতে তো খেৰ আৰু বাঁহে লাগে। মানে বাঁহটো এনেকে ওলোমাবলৈ বা সেইকাৰণে দু-দুডাল মান চাচি থৈ দিলে হল। আন্ধাৰ ৰুম এটা লাগে, এনেকুৱা ৰুম এটা এটা আছেই ধৰা। তাৰ পিছত তোমাৰ মাছৰুম খিনি হেৰি কৰিবলৈ প্ৰথম খেৰ খিনি সিজাম। সিজাই লৈ মানে সৰু-সৰুকে কুটি-কুটি
কাটি লৈ পেলাই তাছত খেৰ খিনি সিজাই তাত আকৌ শুকাই এনেকে মানে তোমাৰ বস্তাত ভৰাই মানে এনেকুৱা প্লাষ্টিক পলিথিন কিনিম আৰু ডাঙৰ ডাঙৰ। তেনেকোৱাত ভৰাই ভৰাই মানে তাৰপিছত মাচৰুমৰ গুটি কেইটা দি ফুটা কৰি কৰি তাত মানে হেৰি হেৰি কৰিম বোলে ওলোমাই ওলোমাই থব লাগিব। তেনেকোৱা আৰু এইটো এতিয়া গাঁৱৰ এতিয়া চ ধৰি লোৱা তুমি চবতে বেচিব পাৰিবা না। ওচৰৰ মানুহে গম পালে তেনেকেও নিব। আৰু মাছৰুমনো কোনে নাখায়? চবেই খায়।
খাই বাৰু। হ'ব, এ কি বুলি কয় ইনভেনছ কিমান কৰিবা? কিমান মান?
তুমি ধৰি লোৱা হাজাৰ-হাজাৰ, প্ৰথম হাজাৰ-হাজাৰ কৰিলে হৈ যাব।
অহ। আকৌ বেলেকো কৰিব পাৰি। বিজনেচ সেইটো কৰিলো ধৰিলো আ তাৰপিছত আৰু এটা বেলেগ ব্ৰইলাৰ ফাৰ্ম বা মুৰ্গী তেনেকে আৰু।
অ ব অ পাৰি। তোমাৰ লোকেল মুৰ্গীও পাৰি। কাৰণ লোকেল মুৰ্গীৰ এতিয়া দিম এটা ধৰি লোৱা এটাতেই পোন্ধৰ, বিছ টকাকে বেছি পৰা যায়।
অহ।
এনে প্ৰফিতটো হ'ব। ধৰি লোৱা ইফালে যোনটো আমাৰ প্ৰফিটৰ পইচা ওলাব মাছৰুমটো পৰা তাত আকৌ আমি ধৰি লোৱা হেইটোত লগাই দিব পাৰিম।
অ পাৰি।
কাইলৈ সুধিছো।
তেনেকে দুটা এটা কৰিলে ভালো হ'ব বাৰু। এইটোতটো হা?
দুজন লাগে ধৰি লোৱা। নহ'লে অকলে মানে অলপ দিগ
অ দিগদাৰতো হ'বই দানা চানা দিয়া ঢেৰ।
অ।
কম্পানীৰ ফালৰ পৰা ল'বা নে? ডাই নিজে কিনিবা?
নাই নিজেই অৰ্ডাৰ দিম, কোম্পানী চোম্পানী নলও। পেকেট নহয় মানে মোৰ চিনাকি মানুহ এজন আছে আৰু। তাক কম কি কে আনি দিব নহলে কলাকুছিলৈকে তাৰপৰা
অ হ'ব কেতিয়া পা আহ কেতিয়া পা কৰিবা ষ্টাৰ্ট?
তুমি কোৱা। ধৰি লোৱা এতিয়া মোৰ মানে বিছ দিনটা কাম এটা চলি আছে। বিছ দিন যি এণ্ড কৰিলো আৰু ঊনৈছ দিন এটা আছে ধৰা।
অঁ।
কোৱা একো হোৱা পিছত কৰিব পাৰি আৰু নহলে মোৰ টো আগবেলাতে শেষ হয় পিছবেলা পিছবেলা টাইম দিব পাৰিম তাত-
অ পাৰিবা তেতিয়া পিছ ভা হৈ যাব। পিছলাটো নহ'ব ন জানো।
অ অ হ'ব তুমিও সময় মাই আহিবা।
অ হ'ব বাৰু-
অ বাকী তোমাৰ কি আছে মানে তোমাৰ অ জেগা আছে। এইটো তুমি কি কৰিম বুলি ভাবিছা।
মই হেৰি মুৰ্গী বা বইল- ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ।
অ
তাতো পাট্নাৰ এটা বিচাৰি আছিলো পোৱা নাই হা।
বুজি পোৱা নাই।
তাতে বোলো খৰ তাতেলো খৰচ মান কৰিব বিচাৰিছা তুমি।
উম ইমান বেছি নকৰো ফাৰ্ষ্টতে কমকে আনিম।
অ তিন চাৰিজন মান এনেকে আনিবা চাগৈ মুৰ্গী।
তিনি চাৰি নহয় হেৰি পাঁচ জন ম পাঁচজনী
মানে একেবাৰে দহ জনী বুলি। ধৰি থৈছা চাগৈ তুমি।
আহ দহ জনীৰ।
আহ ঠিকে আছে।
তেনেকে আনিলে। বেছি দিন নালাগেতো তিনিমাহ মান লাগে ডাঙৰ হৈ যাবলৈ।
অ হৈ যাব পাৰে। আহ। সেইটোও কৰিব পৰা যায় তোমালোকৰ মানে সেইফালে জেগা আছে ।আৰু
আ
হেল্ল' হেল্ল' নাই হেল্ল'